হেল্ল' অ শুনিছেনে অ পাইছো আপোনাৰ কি নেটৱৰ্কটো বেয়া আছিল নেকি?
অঁ নেটৱৰ্কটো অকণমান প্ৰব্লেম দি আছে সেইকাৰণে এই আগৰ ফোনটো কাট খাই গ'ল।
অ অ অ তাকে মই আপোনাৰ হেৰি সেইটো কাৰণে আকৌ বোলো সৰু হেৰি নহয় এইটো কি বুলি কয় এতিয়া মানে এই কি আমি কি কথা কৈ আছিলো
অঁ আমি চাহৰ ওপৰত পাতি আছিলোঁ।
হয় হয় হয়।
হয়, চাহটো মানে কি হয় চাহ- চাহটো আপুনি খাব লাগে মানে আপুনি ডেইলী যদি আপুনি দুবাৰ খায় এটোতো ঠিকেই আছে। কিন্তু বেছিকে খালে ইমানটা আপোনাৰ হেৰি নহয় ভাল নহয় আৰু বিশেষকে আপুনি লাল চাহটো খাব পাৰে আৰু গাখীৰ চাহটো ইমানটা মানে সঠিক নহয় নেকি ন? অ উ গাখী চাহ খালে আপোনাৰ গেছ চেছো ফৰ্ম হৈ যায়।
সেইটো হয় বাৰু মই আপোনাৰ হেৰি কৰো ৰাতিপুৱা টাইমত সদায় লাল চাহ একাপ খাওঁ মানে তাকো
হয়,
পুৰা মেৰিগ'ল্ড বিস্কুট নহ'লে কিবা হেৰিয়াৰ লগত ব্ৰেডৰ লগত মানে বেছি মানে হেৰি বস্তু নাখাওঁ পেটত মানে প্ৰভাৱ পৰা কি না - এ আৰু দুপৰীয়া টাইমত মানে হেৰি খাওঁ দুপৰীয়া টাইমত ভালকে চাওঁ দুপৰীয়া টাইমত মানে আবেলি টাইমত আৰু। এ আপোনাৰ গাখীৰ চাহ খাওঁ পুৰা একদম ঘৰৰ, মানে যোনটো গৰু গাখীৰ আৰু সেইটো আমাৰ ঘৰত আছে নহয় গৰু গাখীৰ খিৰাই তাৰ পৰা গাখীৰ চাহটো খাওঁ আকৌ, আহ হেৰি একেবাৰে সন্ধিয়া সময়ত ঘৰত যেতিয়া বনাই তেতিয়া লাল চাহ একাপ খাওঁ আৰু। এইটো এনেই আপোনাৰ দিনটোত আপোনাৰ দুই, তিনিকাপ চাহ খোৱাটো মানে এটা অঁ কি বুলি ক'ম? এইটো এটা ভাল কথা বুলিয়ে ক'ব পাৰা আৰু।
হয়, হয়। কিন্তু চাহটো এতিয়া এ চাহটোতো এতিয়া মানে কি হৈ যায়? এতিয়া আমাৰ ডেইলি ৰুটিনৰ নিচিনাই হৈ যায় আৰু যেনেকে আমি ভাত খাওঁ। মানে আগৰপৰাই এইটো চলি আহিছে ন'? এতিয়া চাহ নোখোৱাকে মানে মানে চাহটো মানে খাবই লাগিব আৰু এনেকুৱা হৈ যায় ন' আৰু চাহটো খাই দিলে আপোনাৰ ধৰক গা-চা বিলাকো ৰাতিপুৱা ফ্ৰেছ লাগি যায় আৰু ন'। মাইণ্ড-চাইনবিলাক ভাল লাগি যায়।
উম মই এতিয়া ৰাতিপুৱা যেতিয়া মোৰ ক'বালে যাবলে হ'ল সোনকালে উঠিব নোৱাৰো অঁ তেতিয়া মানে উঠি পিছত যদি মই চাহ একাপ খাই দিওঁ নহয় মোৰ টোপনি- চোপ্ পনি এইবিলাক চব নাইকিয়া হৈ যায়। গাৰ বিষ- চিষ আকৌ
পুৱাই আহিলে আপুনি যদি আহি পেলাই চাহ একাপ খাই দিয়ে একদম মা মনটো ভাল লাগি যায় ন'? ভাগ চাগৰ বিলাক নাইকিয়া হৈ যায়। আম কেতিয়াবা মূৰ বিষ হৈ থাকিলেও মানে আমাৰ মাহঁতে কয় মানে, মোৰ -চুৰ বিষ হৈ থাকিলে চাহ খাই দিলেমানে ভাল হৈ যায়।
সেইটোৱে, সেইটোৱে নাৰ্জি এনাৰ্জিটো আহি যায় না। এনাৰ্জিটো আপোনাৰ আহি যায় সেইটোকাৰণে তেনেকুৱা হ--উম অনুভৱ হয় আক'। এতিয়া মানে পুৰা- তেনেকুৱা ধৰণৰ আপোনাৰ অসুবিধা হয় তাকো বা আপোনাৰ যদি আপুনি মা মানসিক মানে, মেণ্টেলি মানে আপুনি প্ৰেচাৰ ফিল কৰি আছে ষ্ট্ৰেচ হৈ আছে, দুখ লাগি আছে, কিবা হৈ আছে আৰু অশান্তি লাগি আছে, লেজি নিচিনা অনুভৱ হৈছে আপোনাক একো কৰিব মন যোৱা নাই শুই উঠিব মন যোৱা নাই। ত' তেনেকুৱা ক্ষেত্ৰত আপুনি যদি ধুনীয়াকে লাল চাহ একাপ খাই দিয়ে আৰু কিছুমানেটো আপোনাৰ অক--আমিটো এতিয়া অকল লাল চাহ খাওঁ ন' সদায় কিছু মানে আপোনাৰ ধুনীয়াকে বনাই এনেকে আদা দিব ইলাইছি দিব, লং দিব আৰু কিবা-কিবি দিব দি পেলাই ধুনীয়াকে একদম চাহটো বনাব নহয় আৰু এই এ হেৰি কিছুমানত চাবলে গ'লে কিছুমানে হোটেল আছে নহয় চাহ চাহৰ হোটেল মানে বেচিকেলি তাত যে হেৰি যে দিয়ে দেখিছা নাই? এ প্লাষ্টিকৰ কাপো ইউজ নকৰে বা এইটো কফি কাপো ইউজ নকৰে।
হয়, মাটিৰকাপ ইজ কৰে হয় দেখিছোঁ দেখিছোঁ। হয়, সেইটো, সেইটো সেইটো সেইটো সেইটো কাপত আপোনাৰ চাহ খোৱা একদম টেষ্টটোৱেই বেলেগ ন'? সেইটো আপোনাৰ ফ্লেভাৰটো একদম বেলেগ ফ্লেভাৰ আহে আৰু।
অঁ -সেইটোৱে। তেনেকুৱা চা কাপত যেতিয়া আপোনাৰ এই লং, ইলাচি, আদা দি আপোনাৰ পুৰা ধুনীয়া মছলা দিয়া মানে চাহটো বনাই দিব আৰু। মছলা নহয় আৰু সেইকেইটা সেইটানো কি মছলা। সেইকেইটা জাষ্ট ঘৰুৱা বস্তু কেইটাহে যোনকেইটাই মানে পেটৰ আমাৰ স্বা কাৰণে ভাল আৰু এতিয়া আদা, লং, ইলাচি। এইবোৰ খালে আপোনাৰ পেটত এ বেয়া প্ৰভাৱ নপৰেটো বেছিকে যদি নো খোৱা নহয়। মানে অকমান অকমান হে দিয়ে ন' চাহটোত। ত' সেইটো খালে আমাৰ পেটৰ আ যোনকেইটাই এইবিলাক ক্লিয়াৰ কৰে ন' ত' তেতিয়া মানে ভাল আৰু পেটৰ কাৰণে। তে তেনেকে মানে মই খাওঁ কেতিয়াবা কেতিয়াবা এই ৰাস্তাৰ কিনাৰত যোনবিলাক মানে চাহৰ দোকান থাকে যে।
উম, উম।
তাত্ তাত এ মানে চাহৰ দোকান মানে ভাল চাহৰ দোকান কেইখনৰ কথা কৈছো আৰু। তাত দিয়ে মানে তনেকুৱা মাটিৰ কাপত আৰু কেতিয়াবা বাইছেঞ্চ যদি আপুনি দু দুুপুৰীয়াৰ পৰা আবেলি আহে নহয় মানে ক'ব পৰা, নে যদি তেনেকুৱা তাত যদি ৰখাই পেলাই সেই মাটিৰ হেইটোত যদি গাখীৰ চাহটো খাই নহয়।
হয় অ গাখীৰ চাৰ টেষ্টটো একদম বেলেগ আৰু এইটো আপোনাৰ এইটো আপোনাৰ ক'বা উম কোনো মুখে একদম আপোনাৰ আৰু কৰিব নোৱাৰে শেষ কৰিব নোৱাৰে ইয়াৰ পৰা,
সি আৰু মোকতো মানে একাপ দিলে আৰু একাপ দিয়ক নিচিনা লাগে।
হয় হয় হয়। এতিয়া এ চাহটোতো অসমে অসমলৈ প্ৰথম ব্ৰিটিচ আনিছিলে জানে নাই আপুনি কথাটো,
সেইটোয় সেইটো সেইটো মানুহৰ মই গম পাও বাৰু কথাটো।
কি হয় ব্ৰিটিছে আপোনাৰ চাহটো মানে অসমলৈ আনিছিলে কিন্তু ভাল হেৰিয়াত অনা নাছিলে কিন্তু গম পায়নে নাই। অসমলৈ বোলে এতিয়া মানে প্ৰথমে যিবিলাক আমাৰ হেতি, ব্ৰিটিছে যিবিলাক আপোনাৰ এই চাহ মানে হেৰিয়াত যিবিলাক মানে মানুহৰ কামত লগাইছিলে আৰু ত সিহঁতক মানে কি কৰিছিলে প্ৰথমে মানে চাহতে মানে চাহত আপোনাৰ নিমখ দিবা বেলেগ কিবা হেৰি কৰি মানে এইটো নি নিচা জাতীয় মানে বস্তু হিচাপে মানে ব্যৱহাৰ কৰিছিলে। অ প্ৰথমে মানে এইটো, অ এইটো মানে খৰাই দিয়াৰ পিছত মানে কিয় নিমখ দিয়া চাহটো মই মানে ইমান নাখাওঁ বাৰু দেই নিমখ দিয়া চাহ। চাহত মানে নিমখ দি খোৱাটো ইমাএটা ভাল নহয়।
সেইটো হয় বাৰু কথাটো।
চেনি আৰু চেনী দিয়াাতো বেলেগ কথা কিন্তু নিমখ দি চাহ খালে মানে মানুহৰ মানে অকণমান কিবা হেৰি হৈ যায়। মানুহৰ যিটো লেজিনেছ থাকে ন সেই বস্তুটো মানে মানে বেছি বাঢ়ি যায় এতিয়া আপুনি, এই যিবিলাক মানে চাহ চাহ মানে বাগানৰ কাম কৰা যিবিলাক মানুহ থাকে ন। মানে যিবিলাক আদিবাসী মানুহেটো বেছিকে কাম কৰে ত তেওঁলোকৰ চাবচোন মানে, মানে সেইটো তেওঁলোকৰ এটা মানে হেৰি আছে জেনেটিক প্ৰব্লেম আছে লেজিনেছটো হওক, বা মানে কিবা এটা ধৰি লওক। আমি যেনেকে পুৰা এক্টিভ থকা নিচিনাকে থাকো ন তেওঁলোক মানে অকমান। মানে একো মানে য বেমাৰ নাথাকিলেও অকণ মানে হেৰিলেজি নিচিনা এটা মানে তেওঁলোক হেৰি থাকে ত' সেই বস্তুটো মানে, বঢ়াই দিবৰ কাৰণে মানে মই জনামতে এই মানে, এৰ ব্ৰিটিছসকলে সেই চাহটো মানে ইউজ কৰিছিলে মানে। উ তেওঁলোকৰ মানে হেৰি কৰিব পৰাকে। মানে সেইটো কৰি পেলাই অলপ নিচাযুক্ত কৰি পেলাই মানে গোটেই দিনটো মানে তেওঁলোকক, কামত ইউজ কৰিছিলে মানে।
হয় হয় ঠিকে কৈছে আপুনি এ মানে হেটো কথা ময়ো মানে জানিছিলো মানে আগতে এ ব্ৰিটিছ, যোন বিলাক আগতে আছিলে তেতিয়া ইহতি মানে মানুহক সেই, আহ অসমৰ মানুহখিনিক মানে মানুহখিনি তেতিয়া বহুত গাঁৱলীয়া আছে। ন একো বুজি নাপায় অকৰা এটাইপোৰ আছিলে মানে অকৰা নহয় আৰু এনেও বুলি ক'ব লাগিব আৰু অ তেনেকুৱা আচলতে ন তেতিয়া মানুহখিনিক মানে হেটি, আহ কামত লগাবলে বহুত হেৰি কৰিছিলে কিন্তু অসমৰ মানে অসম বা ভাৰতৰ, মানুহ খিনি বাহু বাহুত বহুত বল আছিলে ত' সেইখিনি কেনেকৈ। এ কেনেকৈ মানে সিহতি ব্যৱহাৰ কৰিব পাৰে ইউটিলাইজ কৰিব পাৰে তাৰ কাৰণে সিহঁতি স তেনেকুৱা ধৰণৰ কাম বোৰ কৰিছিলে চাহত মানে যোনটো, অ চাহপাতৰ যোন বিলাক আপোনাৰ এতিয়া যেনেকে আমি খাবলৈ পাওঁ মানে। যোনবিলাক মানে পৰি যায় থাকে গুডামত তেনেকুৱা বিলাক চাহ খোৱাইছিলে আৰু মানে এটা টাইপৰ মানে মানুহখিনিক নিচা কৰি পেলাই নিচাত মগ্ন ৰাখিব বিচাৰিছিলে, যাতে হেঁতি গোটেই খেতি বন্ধ মানে অসমৰ ভাৰতত হওক বা ভাৰততে হওক ৰাজত্বতো নিজৰ চলাই ৰাখিব পাৰিব পাৰে মানে তেনেকুৱা টাইপৰ তেনেকুৱা এটা উম চেষ্টাৰ ফলতে মানে চাহটো এ অসমত মানে আনি পাই অসমত আহ অসমত মানে সেইটো চাহৰ মানে প্ৰচাৰটো চলাইছিলে। এনেকে চলাইছিলে যে এইটো এটা ঔষধি বস্তু ঔষধি বস্তু ঔষধি বস্তুটো খালে তোমালোকৰ চবৰে ভাল হ'ব এটা আমি যেনেকে দিয়া এনাৰ্জি ড্ৰিংক খাওঁ। এনাৰ্জি ড্ৰিংকৰ টাইপৰ মানে বস্তু খাইছিলে আৰু অ তেনেকে বুলি প্ৰচাৰ কৰিছিলে আৰু মানুহখিনিয়ে মানে সঁচা বুলি ভাবিছিলে সেইটো কাৰণে তেনেকুৱা আহ তেনেকে মানে হেৰি কৰি দিলে আৰু তাৰ পিছত এ চাহটোক নিমখ দি খুৱাবলৈ আৰম্ভ কৰিলে আহ যাতে মানুহখিনি মানে হেৰি হৈ থাকে আৰু নিচাত থাকে বা মানুহ বিলাকৰ যোনবিলাক চিন্তা কৰিব পৰা শক্তি ব্ৰেইনৰ শক্তি সেইবিলাক যাতে কমি যায় কমি যায় ত' সেই সেইবোৰ কাৰণত মানে তেনেকুৱা বিলাক কাম কাৰবাৰ বোৰ কৰিছিলে আৰু। তাৰপিছৰ পৰা লাহে লাহে গৈ পেলাই এতিয়া বৰ্তমানৰ সময়ত চাহটো আমাৰ জনপ্ৰিয় বস্তু হৈ থাকিব হব লাগিলেও আৰু। একচুৱেলি অকল অ' তেনেকুৱা ক্ষেত্ৰতে নহয় বহুত এ ভাল ক্ষেত্ৰতো চাহটো ইউজ কৰা হয় আজিকালি চাবলৈ গলে তেনেকে আমি অথনীতে কৈ আহিলো। আমাৰ যোনটো মেণ্টেল ষ্ট্ৰেচ থাকে বা কিবা থাকে সেইবিলাকৰ পৰাও আমি বা তোৰ হয় নে নহয়?
আৰু লগতে তাৰ লগতে আপোনাৰ বহুত খিনি মানে এ চাহৰ প্ৰভাৱ পৰা দেখা যায়।
হয় হয়, ত' সেইটোতো এতিয়াতো চাহ এতিয়াতো ব্ৰিটিছে চাহটো অসমলৈ আনিছিলেতো সেইটোতো এতিয়াতো আহ এতিয়া অসমটো আপোনাৰ গোটেই বিশ্বত আপোনাৰ চাহৰ কাৰণে বিখ্যাত ন?
হয় হয়, সেইটো হয় বাৰু এতিয়া আমাৰ অসমৰ আপোনাৰ এছিয়াৰ ভিতৰত আপোনাৰ
অ এছিয়াৰ আপোনাৰ একেবাৰে ডাঙৰ যিখন চাহ বাগিচা সেইখন অসমতে আছে। বাকী আপোনাৰ অসমৰ চাহ টো আপোনাৰ গোটেই বিশ্বৰ বজাৰত বহুত দাম আছে, এইটো গম পায় নাই আপুনি? ত' অসমৰ আপোনাৰ চাহৰ মানে প্ৰ এই প্ৰতি কিলো আপোনাৰ দাম আপোনাৰ বাহিৰতো বহুত বহুত দাম বহুত মানে হাজাৰ টকা লৈকে যায় ত' সেইটো সেইটো লৈ আমি আৰু প্ৰাউড কৰিব পাৰো আৰু ন।
সেইটোৱে সেইটোৱে, এতিয়া মানে প্ৰাউড কৰিবৰ কাৰণে ই নিজকে কিবা এটা দৰকাৰ হৈছে আৰু আমাৰ।
হয় হয়।
উম এতিয়া আপুনি এ চাহৰ হেৰিটো মানে বাহিৰত চাহ খাই পাইছা নাই দোকানে চোকানে ক'ৰবাত?
অঁ বাহিৰত মানে এনেকে আপোনাৰ ৰেষ্টুৰেণ্ট বা হোটেলত খাইছোঁ আৰু।
উম মানে কোন কোন কেনেকোৱা খাইছে মই নাৰিকল তেনেকোৱা টাইপৰ খাইছে নে নাই
হয় তেনেকুৱাই আপুনি আপুনি যিটো ক'লে এনেকে আপোনাৰ যিটো এইটো মাটিৰৰ কাপত যিটো চাহ দিয়ে সেইটোও খাইছোঁ বাকী আপোনাৰ গ্ৰীণ টি খাইছো আপোনাৰ ব্লেক টি খাইছো গ্ৰীণ টি টো খালে ভাল বাৰু দেই গ্ৰীণ টিটো খালে আপোনাৰ বডিৰ কাৰণে ভাল আপোনাৰ বিশেষকে হাৰ্টৰ কাৰণে ভাল গ্ৰীণ টি খালে
মেইন এনাৰ্জেটিক হৈ থাকে বেছি মানুহ খালে মানুহৰ শৰীৰৰ যোনটো মানে হেৰি এনাৰ্জি সেইটো অলপ বেছি পৰিমাণে দিয়ে আৰু যোনটো মানে নিচা টাইপৰ বস্তু চাহৰ চাহত দিয়ে যোনটো নিছা কৰে ন চাহেত অলপ নিচা কৰে ঠিক আছে নকৰাকে নেথাকে অলপ চাহে নিচা কৰে ত সেই নিচাটো মানে গ্ৰীনটীটোৱে নকৰে মানে গ্ৰীনটিটোৱে প মানে অকল মানে বেনিফিট যে
মানে সেইটো গ্ৰীনটি ত আপোনাৰ অকনমান এনাৰ্জেটিক হয় বস্তুটো
এনাৰ্জেটিক হয় আৰু আৰু লগতে সি আমাৰ শৰীৰৰ
কৰি ৰাখে এক্টিভ কৰি ৰাখে মানুহ
ৰাখে আৰু মানে কিন্তু হেৰি থাকে ন আমাৰ শৰীৰত যোনবিলাক তেজ থাকে সেইবিলাকো নব আৰু সেইবিলাক কমোৱাতো সহায় কৰে বাৰু উম হয় হয় কি কৈছিলে হয় হয় বাৰু হেল্ল শুনা পাইছেনে
হয় হয় পাইছো
উম উম
বাৰু ভাল লাগিল কথা পাতি
হয় মোৰো ভাল লাগিলে অ বেলেগে এদিনা পাতিম আৰু ভালকে ন ঠিক আছে বাৰু